কক
অ শুনা শুনকচোন আপোনাৰ মই গাড়ী এখন ল'ম বুলি ভাবিছিলো।
হয় পিছে কি ল'ম বুলি ভাবিছে আপুনি
আপোনাৰ মই বলেৰো এখন ল'ম বুলি ভাবিছিলো
অ আপুনি এতিয়া বলেৰো এখন লম বুলি যে ভাবিছে এতিয়া আপুনি নতুন উঠাব নে? ছেকেণ্ড হেণ্ড ল'ম বুলি ভাবিছে?
আপোনাৰ কি ল'লে ভাল হব নতুন ললে ভাল হব নে ছেকেণ্ড হেন ললে ভাল হব।
আপুনি চাওক আপুনি যদি ঘৰৰ কাৰণে লয় তেতিয়া যদি আপুনি নতুন এখন লওক। মানে তেতিয়া তাত নতুন বস্তু ন ঘৰলৈ নতুন বস্তু আহিব।
হয় নাই মোৰ আগৰ বাৰতে আপোনাৰ আগৰ মানে আছে যে আগৰ কেইখন বাৰতে মোৰ আপোনাৰ থানাত আছে থানাত চলি আছে। এইখনো লৈ পেলাই মই মানে এইখন আগৰ মোৰ চাৰিখন থানাত আছে বাৰুতে বাকী মানে আপোনাৰ থানা ডিউটিত লাগি আছে।
উম
এইখন মই ঘৰৰ কাৰণে ল'ম বুলি ভাবিছো ঘৰৰ কাৰণেই ল'ম মানে এইখন
তেতিয়াহালে আপুনি কাম এটা কৰক আপুনি নতুন এখনেই লওক কাৰণ নতুন বস্তু ঘৰলৈ নতুন কৈহে আহে ন আপুনি যিহেতু এখন ঘৰৰ মানুহৰ কাৰণে ইউজ কৰিব
হয়। আপোনাৰ হয় আপোনাৰ মানে মই এইয়া আপোনাৰ কি কয় নতুনতটো এতিয়া জানেই পুলিচৰ ড্ৰাইভাৰ বিলাকে কেনেকৈ গাড়ী বিলাক চলে।
উম
এতিয়া মই নতুন এখন লৈ দিলেতো সেইখন গাড়ী মোৰ পাঁচ বছৰ ছয়বছৰ পিছত সেইখন গাড়ীতো মোৰ কাম নাই আৰু বেয়া হৈ যাব।
হয়।
এতিয়া পুলিচৰ ড্ৰাইভাৰ পুলিচৰ ড্ৰাইভাৰে জানেই কেনেকৈ ৰাতি পেট্ৰলিয়াম কৰে কেনেকৈ চলাই উৎপাত কৰি
উম উৎপাত মানে নহয় আৰু মানে ধৰি সেইটো ধৰিবই লাগিব চুৰটো যদি ওলাই পলাবই লাগিব।
সেইটোৱেতো সেইটো পাৰ্টি সেইকাৰণে মই আপোনাৰ মানে নতুন ল'ম বুলি ভাবিছো আপোনাৰ পুলিচত মানে মই এইখন নিদিওঁ। ল'ম পিছত আৰু দুখনমান ল'ম আপোনাৰ ছেকেণ্ড হেণ্ড
উম আপুনি নতুন ল'ম বুলি যে ভাবিছে আপুনি পুৰা ফুল পেমেণ্ট দি ল'ব নে? ইনষ্টলমেন্টত ল'ম বুলি ভাবিছে।
এইখন বাকী কেইখন মানে ই এম আই আছে দুখনৰ এইখন এইখন মই কেচ দিয়ে ল'ম বুলি ভাবিছো।
হয়।
হয় এই আপোনাৰ বাকীকেইখন গাড়ী লগাই ঘৰতে এইখন মানে মই আপোনাৰ বলেৰু ক'লা ল'ম বুলি ভাবিছো পাম নে বলেৰু ক'লা
অ এতিয়া নতুন মডেল এটা ওলাইছে পাই যাব বাৰু আহিবচোন মোৰ দিলালৈ খবৰ কৰি যাবহি
হয়।
মানে ষ্টকত অ মালটো মানে এতিয়া ষ্টকত অহা নাই। আপুনি যেতিয়া এতিয়া এতিয়া যদি অৰ্ডাৰটো দি দিয়ে তেতিয়াহলে আপুনি এক মাহৰ ভিতৰত ক'লাখন পাই যাব কাৰণ এতিয়া নতুন মডেল ওলাইছে তো
হয় মানে আপোনাৰ কোলাখন কোলাখন অলপ সৰু সৰু টাইপৰ লাগে ন
সৰু- সৰু টাইপৰ লাগে কিন্তু তাত মানে অলপ হেৰিটো ভাল দিছে, চিলটিবিলাক ভাল দিছে।
উম।
তাৰ কাৰণে মানে অলপ ভাল হয়।
হয়।
যেতিয়া আপুনি কমফৰ্টৰ কাৰণে যদি লয় বেলেগ গাড়ীও চাব পাৰে, স্কৰপিঅ'টো স্কৰপিঅ'ও চাব পাৰে।
স্কপিঅ হয় স্কপিঅ মানে আমাৰ ঘৰত চবে বলেৰ ভাল পায়। বলেৰ কখন মানে এ বেলেগ গাড়ী হুমিয়াবো মন নাই মানে আপোনাৰ।
অ দিদি বেলেগ গাড়ী সুমিয়াব মন নাই তেতিয়াহলে বলেৰকে লক, আপুনি যেতিয়া আপুনি যদি বেছি ভাল আপুনি যদি ফেমিলি কমফৰ্ট দিব বিচাৰিছে। তেতিয়াহলে আপুনি হেৰিখন ললে বেছি ভাল হয় স্কপিঅ যে হেৰিখন লয়। কেপটেনশ্বিপ থকা খন যদি লয় তেতিয়াহলে আপোনাৰ সুবিধা বেছি যেতিয়া আপোনাৰ ঘৰত এ আপোনাৰ মা- দেউতা চবে আছে এতিয়া
হয় আছে বাৰু।
অ মাত দেতা কাৰণেও বেছি ভাল হয় মানে তাৰ চিটবিলাক বহুত ভাল সেইকাৰনে বৃদ্ধ মানুহৰ কাৰণে মানে অলপ বেছি ভাল হয়।
উম।
তাৰ কাৰণে কৈছিলোঁ আপোনাক, এতিয়া আপোনাৰ কথা এতিয়া যি লয় এতিয়া আপোনাকতো এতিয়া মই জুৰ জবৰজস্তি লোৱাব নোৱাৰিম।
হয় ঠিক আছে, মই চাম বাৰু দে যোনখন ভাল লাগে। সেইখনে ল'ম দিয়ক।
উম। পিছে কাইলৈ মই নাই আহি আপুনি এবাৰ খবৰ কৰি যাব, তেতিয়া আপুনি যদি এটা অৰ্ডাৰটো দি দিয়ে তেতিয়া এমাহৰ ভিতৰত আপুনি পাই যাব যদি কোলা লৈ লম বুলি ভাবে।
নে কি কয়?
হয়।
পিছে আপোনাৰ গাড়ীয়ে হেৰি দিয়ে ৰেন্টত দিয়ে নে কি আপুনি বেলেগো আছে বিচনেছ?
গাড়ি মই ৰেন্ত অ ত ও দিওআপাৰ বানত ও দিও।
আপোনাৰ চাউণ্ডটো অকণমান দূৰৰ পৰা অহা নিচিনা লাগিছে, কিবা কৰি আছে?
নাই কৰা কওকচোন?
অ এতিয়া কওক?
মানে মই আপোনাৰ ৰেন্টতো দিওঁ, আপোনাৰ থানাতো দিওঁ গাড়ী।
মানে মই কৈছো কি আপুনি গাড়ী ৰেন্টত দিয়াৰ বাহিৰে বেলেগ কিবা বেলেগ আৰু কৰে নেকি?
নাই মই ৰেন্টত দিওঁ আপোনাৰ গাড়ী কিছুমান ভাড়া চাড়া ওলালে দিওঁ। তাৰপিছত থানাত আছে গাড়ী।
অ। গাড়ী মানে স্কৰ বলেৰো বাহিৰে আপোনাৰ কিবা বাছ -চাছ আছে নেকি, মানে আমাৰ এইফালে হেৰি যোৱা কথা আছিলে ফেমিলিৰ লগত, তাৰ কাৰণে মানে গোটেই গাঁৱৰ মানুহে হেৰি কৰিছিলে প্লেন কৰিছিলে।
হয় মোৰ আপোনাৰ চুপাৰ দুখন আছে আৰু আল্ট্ৰা তিনিখন আছে।
অ মানে তিনদি পাঁচদিন মানৰ কাৰণে যেতিয়া আমি ভাড়াত লওঁ, কিমান মান পৰিব আপোনাৰ তাত?
ড্ৰাইভাৰ লাগিব নে ড্ৰাইভাৰ দিব লাগিব?
ভাই এতিয়া মই কত পাম ক' কচোন মোৰতো দিলাৰে আছে মইতো ড্ৰাভাৰ টো নাৰাখো
পাঁচ দিন মান দিলে মোক এদিনত উম, ৰখকচোন মই দেউতাক সুধি ল'ব লাগিব দেই
হয়- হয় দেউতাক সুধি কবচোন এইটো কথা মানে আমাৰ মাক- দেতাহোন এতিয়া হেৰি অ', - অ', মানে কাৰণ আমাৰ এতিয়া মন তন হেৰি হৈছেতো। তাৰ কাৰণে মানে হেৰি মন্দিৰ ঘুৰিম বুলি মই ব কৈ আছি ন
হয়।
তাৰ কাৰণে মানে মই কৈছো এতিয়া। মন্দিৰ ঘূৰে যেতিয়া বাছ এখন ভাল বাছ এখন হয়, তেতিয়া মানে ঘূৰি ভাল পাব।
উম
এতিয়া আমি অসম গোটেই অসমখন ঘূৰাম বুলি ভাবিছিলোঁ। না পাচ দিনত এনেও ঘূৰা নহয় আৰু যিমান খিনি পাৰো নিজৰ জাপত কিব খিনিলৈকে যদি দেখাই আনিব পাৰুং জীৱিত অৱস্থাতে তেতিয়া ভাল হয় আওঁ। যিহেতু আমাক ইমান কষ্টকৈ পঢ়াইছে এতিয়া যেতিয়া আমি কিবা এটা কৰিব পাৰো নিজৰে ভাল লাগে।
হয়, হয়। নিজৰো ভাল লাগে।
উম। পিছে কাম এটা কৰিব। আপোনাৰ মাততা আমাৰ লগত ভালেই যিহেতু আমাৰ মাততাৰ লগতে পঠিয়াই দিব। তেতিয়া তেওঁলোকেও ফুৰা হ'ব।
হয়, হয়। মই পঠিয়াই দিম বাৰু। মই ঘৰত সুধি চাম।
উম।
এটা কাম কৰিব আপুনিও যদি ফ্ৰী থাকে, মই যদি ফি থাকো আমি কেইটা ওলাই দিম মা দেউতাহঁতৰ লগত।
যিহেতু আমাৰ দেতা আপোনাৰ মোৰ দেতাও আপোনাৰ এতিয়া তাৱৈ আমৈ হয়।
হয়।
অ, তাৰ কাৰণে বেছি ভাল হলহেঁতেন তেনেকে যদি ঘূৰিব পালেহেঁতেন।
উম, আমিও ওলাই দিম দুইটাই।
উম, আমি যদি সময় পাই ন বাে মোৰ ইমান হেৰি নাথাকেই কাৰণ দিলত মানুহে কামটো চবে চাবলৈ মানুহ আছেই। তাৰ কাৰণে মোৰ বাদে ফ্ৰী এ থাকো মই। এনেই ঘৰতে বহি থাকো। কেতিয়াবা অফিচলৈ যাওঁ। তেতিয়া খুব বেছি মই মানে হেৰি চহী এটা মাৰিব লাগে। সেই চহীটো মাৰিবলৈ অফিচলৈ যাব লাগে আৰু।
হয়, হয়।
উ আৰু কেতিয়াবা বহুত ইম্পৰ্টেণ্ট কাম হলে যাব লাগে। তাৰ বা
চাব আপুনি, চাব আপুনি যদি মিলাব পাৰে মইও মিলাব পাৰো। ওলাই যাম দিয়ক এদিন, ন?
অ পাৰি ওলাই যাবলে ন।
হয়।
গোটেই ফেমিলিকে লৈ ল'ব পিছে কি কয়।
উম ফেমিলিকে লৈ ল'ব।
আপোনাৰ ল'ৰাটো স্কুল গৈ আছে নাই?
মোৰ ল'ৰাটো, হয় গৈ আছে। এইবাৰ ক্লাছ টুত।
উম।
বৰত দুষ্ট জানে, মোবাইল লাগে এনিটাইম।
অ, এতিয়া ল'ৰা ছোৱালীকতো মোবাইল দিবই লাগিব। কাৰণ এতিয়া মোবাইল নহ'লে কিছুমানে কামেই নহয়।
উম, মোবাইল আপোনাৰ নিদিলে ভাত নাখায়, কিবা নাখায়। স্কুল নাযায়।
হয়।
সেয়া আৰু মোবাইল দিলে চব কৰিব। কিতাপো পঢ়িব, স্কুলো যাব।
হয়, হয়। এই মোবাইলটোৱে মানে ল'ৰা ছোৱালী বিলাক বেয়াকৈ পেলাইছে আৰু।
উম।
কিন্তু এক প্ৰকাৰ ভালো কৰিছে বাৰু তে নজনা বস্তু
ভালো কৰিছে হয় এতিয়া মোবাইল নহলে আপোনাৰ অফিচ চ' পিছ বিলাক বিজনেচমেন বিলাকৰ কাৰণে দিগদাৰ হ'ব।
সেয়াই মোৰ বেছিভাগ কাম মোবাইলতে বা ফোনতে কৰিব লাগে।
উম, উম। এয়া মোৰ এতিয়া আপোনাৰ পইচা উঠাব গ'লে আপোনাৰ মই মোবাইলৰ পৰাই উঠাও।
আপোনাক বেংক ট্ৰাসফাৰ কৰি দিয়ে। উম। এইবিলাকে আৰু। এইবিলাক ডাঙৰ এইবিলাক হেৰিত থাকিলে বেয়াও বুইছে।
উম, উম।
কাৰণ ইমান ডাঙৰ যেতিয়া আপোনাৰ কিবা এটা কাম থাকে তেতিয়া তাৰ লগত আপোনাৰ বহুত দায়িত্বও আহি পৰে
উম
কাৰণ আপোনাৰ তলত বহুত কেইটামান ফেমিলি জড়িত হৈ থাকে
নিশ্চয় থাকে হয়।
উম, কাৰণ হিন্তকো আপোনালোকে চাব আমিয়ে চাব লাগিব।
উম
উম
বাকী আপুনি ভাত- পানী খালে?
ভাত -পানী এতিয়ালৈকে বনাই আছে বাৰুতে মোৰ ৱাইফে। উম
উম, আমাৰো বনাই আছে আপোনাৰ এয়া অলপ দেৰি হয় মানে মোৰ অহা দেৰি হয়তো, চব কাম চাম মিলাই- মিলি আহিব লাগে। কাইলৈ আকৌ ক'ত কাম হব সেইবিলাক কব কৈ মেলি আহোঁতে মানে অলপ দেৰি হৈ যায় না
মোৰ বাৰতে বেছি দেৰি নহয় মোৰ সাতটা মানত মই হেৰি ডিলাৰটো অফ কৰি গুচি আহো মানে ডিলাৰটো এনেও মানে সাতটা বজালৈকে থাকে আমাৰ। উম, আবেলি টাইমৰ আবেলি ন' সন্ধিয়া টাইমৰ। সেইকাৰণে মোৰ মতে ঘৰতে বহি থাকো লৰা- ছোৱালী, লৰা -ছোৱালীজনী পঢ়াও আহি পেলাই অলপ।
উম
উম, তাৰ কাৰণে আপোনাৰ ল'ৰাটো ক'ত আছিলে? ক'ত কোন স্কুলত পঢ়িছিলে?
আপোনাৰ এই হেৰি এই জহা মাৰি ফালে পঢ়ে।
ঔ এল পি এ স্কুল নেকি? হেল্ল' এল পি এ স্কুল নেকি?
হয় -হয় -হয়।
অহ, মোৰ ছোৱালীজনী তাতেই পহে দেখোন আজিলৈকে আপোনাক দেখা নাই তাত।
উম, মোৰ আপোনাৰ এইয়া আপোনাৰ মোৰ ৱাইফে গৈ আছে এইকেইদিন থবলৈ।
অহ, মানে তাত বহুত এ হেৰি ছাত্ৰ- ছাত্ৰী আছেটো মানে দেৰিও হৈ যায় নেকি চেকচনটো বেলেগ নেকি নিখাটো বেলেগ শাখাটো বেলেগ হয় নেকি? উম, শাখাটো বেলেগ হৈ যায় নেকি? উম ভালেই ময়ো তাতে পঢ়ি আহিছিলো আপুনিও তাতে পঢ়া নাছিলে নিকি?
হয়।
একেলগে তাতেই পঢ়ি আমি ওলাই আহিছিলো এতিয়া চাক ক'ত আছো আমি।
উম, সেইকাৰণে লৰা- ছোৱালীখিনিকো তাতে পঢ়াইছো আৰু
উম, তাৰ আমাৰ বহুত স্মৃতি জড়িত হৈ আছে কাৰণ এইখন হে স্কুলৰ লগতে
সেইখন স্কুলত কম আমাৰ হেৰি আছেনে তাত স্মৃতিবিলাক।
উম। আমাক কিমান চাৰ্ভে তেতিয়াও গ'লে চিনি পায়।
হয় হয়।
উম।
সেয়া আমাক পঢ়োৱা ছাৰ বাইদেউ এতিয়া আমাৰ পোৱালী পঢ়াই আছে ভাবাচোন।
এলেচ চাৰক চিনি পোৱানে নাই?
পাওঁ -পাওঁ -পাওঁ -তেওঁ এতিয়া ৰিটায়াৰদ হল নেকি এইবাৰ
নাই -নাই তেওঁ ৰিটায়াৰ হোৱা নাই এতিয়া স্কুলত হেৰি প্ৰিনচিপাল হল গম পোৱা নাই মানে
অহ, হয় নেকি মই গম নাপাও বিশেষ
মানে মোৰ মাজতে ছোৱালী লগত গৈছিলো তো মানে কেইদিনমানৰ ছুটি ল'ব লগীয়া হৈছে। ছিলে যে মানে অলপ গাটো বেয়া আছিলে তাইৰ
হয়।
তাত এতিয়া যাওঁতে দেখিলো এল এছ ছাৰৰ মানে এতিয়া হেৰি অধ্যক্ষ হৈ গ'ল আমাৰ স্কুলত।
অ।
উম।
তাক দিয়ক ভাল আছিল চাৰজন বহুত মৰম কৰিছিল।
অ আমাৰ ভূগোলৰ হেৰি আছিলে হয়নে নহয় কওকচোন।
উম উম।
অহ। তাৰ কাৰণে ভালেই পাইছো আমি বাৰতে এতিয়া স্কুলৰ ষ্টুডেণ্ট বিলাকো চাৰে ভালকৈ চাব।